হেল্ল' কি কৰি এয়া বহি আছোঁ।
অ মই এই বহি ৰিল চাই আছিলোঁ। অ ভাত চাত খালা নে উম গৰম দিছে তোমাৰ যোৱা কালি বহুতেই গৰম দিছিল আজিতো অলপ কমেই আছে।
তাকেতো ইমান গৰ আৰু কালি ইমান মানে কাৰেন্ট গৈ আছে। যে থাকিবই পাৰা নাই ৰাতিও বাৰে বাৰে অহা যোৱা কৰি আছে
তাকে গৰম দিনত হেনেকোৱাই উম ভাতো এতিয়া খোৱা নাই তোমাৰ ৰাতিপুৱা খালোঁ। ব্ৰেড চাহ খাইছিলোঁ ৰাতিপুৱা তুমি কি খালে ৰাতিপুৱা
অ ৰাতিপুৱা ময়ো মেগী খাইছিলো এতিয়া ভাতো খালো মই
অ খাই ইমান জল্দি খালা যে
অ আজি খাই দিলো উ খাব মন গৈ আছিলে আৰু ইমান গৰম ন জল্দি জল্দি ভোক লাগি আছে কি, অবা নাজানোঁ।
অ মোকতো আৰু গৰমত ভোকে নালাগে
অ বনোৱাও হৈ গৈছিলে খাই দিলো আৰু সেইকাৰণে
অ গৰমত ভোক চোক নালাগে লাগে ইমান গৰম লাগি থাকে আৰু শুবও মন নাযায় যে কেনেকুৱা লাগে
সেইটোয়েতো কৰ'বাত যাম এনে ভাবিছিলো এতিয়া গৰম বন্ধ ধনা কিন্তু এই যাবই মন যোৱা নাই ইমান
এই তোমাৰ এনেকুৱা গৰম বন্ধু ঠাণ্ডা জাগাত খুজাই কিনে ফুৰি কিনে ভাল লাগে ন উম কিনে ৱাটাৰ ফল সেইবোৰো যাই কিনে ভাল লাগে ন
অ ৱাটাৰ ফল সেই বৈশিষ্ট্যৰ ফালেও আছেটো ৱাটাৰ ফল কি ধুনীয়া না গৈ অ আছে অলপ বহুত ভিতৰত হব
কি এইটো যে এটা কি কিলিং কাটানা নে কিবা আছে যে সেই বুলি কয় কিলিং কাটে নে কিলিং কাটে যে কিবা জাগা বুলি কয় সেইটোত আছে নেকি আমি এবাৰ গৈছিলো বিচ বিচ অ সেটোয়েতো ভিতাৰ মানে ওপৰৰ পৰা যে তোমাৰ এ কি কয় মেঘালয় চাইদ পৰে ওপৰৰ ফালে তোমাৰ জংঘলৰ ভিতৰদি ৰাস্তা আছে যে মাজেদি
অ পাহাৰ চাহাৰ মানে হেৰি আৰু বহুত শিল বালি কিবা কিবি আছে আৰু পাৰ কৰিব লাগে সেইবিলাক সেইফালে এইখিনি মানে অলপ ট্ৰেকিং কৰাৰ নিচিনাও হৈ যায়।
অ আমি মানে এই এল চি চি চবে মিলিকেনে গৈছিলো অ লগ কেইটা মিলি কিনে গৈছিলোঁ তাতে বিচাৰিছিলোঁ কিন্তু পোৱাই নাই সেইটো আমি এনে ৰাস্তাৰ ফালে তোমাৰ এনেই নদী আছিল।
ছিলে তাতে চবে যাব পাৰে হা এতিয়া মানে মানুহ বিলাকে তাৰে মানে লোকেল বিলাকে গম পাইছে চেনা যে ইয়াতেও মানে অলপ বিজনেচ ষ্টাৰ্ট কৰিব পাৰি ত' সিহঁতে কি কৰে জানা মানে সোমোৱাৰ সোমোৱাৰো ফিজ লয় মানে কি কয় যে অ সোমোৱাৰো ফিজ লৈ মানে তাতে মানে এনেকা যাব নোৱাৰে হা তাতে এটা নিজে দলং বনাই ৰাখে ৰিজৰ্টত এটা আংকল আছে সেই আংকালটো মানে দলং এ বনাই ৰাখিছে বাহ চাহ দি কেনে তই কৈ যে এইটো মই ইমান কষ্ট দি বনাইছোঁ সেইকাৰণে মোক লাগিবই ফিজ হান্ড্ৰেড হান্ড্ৰেড কৰি লয় জানা। পাৰ পাৰ্চেন্টে হান্ড‌্ৰেড হান্ড্ৰেড কে লয় তাৰপিছ আমিতো কৈছিলো আৰু আমি ষ্টুডেন্ট হয় কিবা কিবি এনেকুৱা কৈ কৈ কেনে কেনে হেৰি গোটেই মানুহৰ পৰা আমাৰ কিমান টটেল পোন্ধৰ জন মান আছে আৰু সেনেকা কৰি মানে হানড্ৰেট লৈছে কিন্তু পাৰ‌ পাৰ্চেন্ট পোন্ধৰ হলে কিমান লাভলৈ হয় সেই আংকলটোৰ সেইদিনাখন ত আমি গৈছো আমি ইয়াৰ আগৰ বাৰু আমি তিন বাৰ মান গৈছো আৰু দুবাৰত কিন্তু এনেকুৱা কৰা নাই লাষ্টৰ থাৰ্ড বাৰত আমি এবাৰ গৈছিলো গোটেইকেইটা মিলি কেনে অল বেছি মানুহ আছিল তেতিয়া তেতিয়া কৈছে কি মইতো পইচা লয়ে বোলে মই আগতো আমি আহিছো দেখা পোৱা নাই
অ এনেকুৱা হয় তোমাৰ এনে মানে মই এবাৰ গৈছিলো তোমাৰ এনেকুৱা জাগাবোৰ আজিকালি মানে যদি মানে উ এনে কেতিয়াও মানে কোনো চিন চিনি পোৱা নাছিল ছিল হেইবোৰ জাগাটো আজি কালি পইচা লয় তোমাৰ এই ভিডিত ভাইৰেল হৈ যায় যে সেইবোৰ জাগাবোৰ তেতিয়া মানুহে গম পায় উম তাৰে গাঁৱৰ মানুহ বিলাকে গম পালে উম
না বিহুৰ চিজন আছিলে হা ত মানে বিহু সিহতে পাতিবৰ কাৰণে মানে আৰু মানুহৰ পৰা চান্দা উঠাই যে এনেকা উঠাই আছে তাৰপিছতে আমাক মাতিছে আৰু ৰাস্তাই ৰা্ত হা আমি তাৰে নহয় আৰু আমি ধৰি না ইয়াৰ পৰা বিহু চাব কাৰণে পৰা বৈশিষ্টয় যাম ন উ ত তাৰে ভিতৰৰ জাগা আৰু তাৰ পিছতে কৈছে নাই এইটো দিবই লাগিব কম্পালচাৰী হয় এইটো কথা নহয় না যাৰ ইচ্ছা যাৰ যিমান মন সেইটোয়ে দিব পাৰি সিহঁত পুৰা কম্পালচাৰী কৰিছে ইয়াৰ পৰা যোনে আহে তাই দিব লাগে বোলে সেইটোয়েটো পইচা লোৱা হৈ গৈছে আৰু নিদিলেও ভয় লাগে ন কিবা হৈ যায় সেনেকা তাই আৰু যদি আমাৰ ঘ ঘুৰি যাব কয় এনে অহা হ'ব ইমান দূৰতো উপায় নাপায় দিব লাগে আৰু উম ইয়াৰ আগৰ বাৰো হেৰি এয়া কি নাম আছিলে খামৰেংগাৰ ফালে গৈছিলোঁ।
আহ অ
মানে তাৰে হেৰি লোকেল বিলাকে এনেকে পইচা খুজি থাকে আৰু গাড়ী যোৱা দেখা পালে স্কুটি যোৱা দেখা পালে খুজি থাকে মানে সিহঁতে অ পাৰ্কিঙৰটো এক্সট্ৰা আৰু সোমোৱাৰ ফিছ লয় সিহঁতে এণ্ট্ৰি
অ আমি আগতে গৈছিলো তাতে পাৰ্কিঙৰ একো নাছিলে হা যেতিয়া আমি গৈ গৈছিলো পাৰ্কিং চাৰ্কিং একো নাছিলে সেইটোৰ মানে য'ত যে ফুৰিব যাওঁ যে বগৰীৰ বাগান আছে তাতে তাতেও লোৱা নাছিল তাৰ পিছত এতিয়া কি হ'ল তাতে তোমাৰ পাৰ্কিঙৰো পইচা লয় পঞ্চাশ
সিহঁতে গম পাই গৈছে না সিহঁতেৰ বিজনেছ ষ্টাৰ্ট কৰিব পাৰি বুলি দোকান দিয়া দোকান দি কেনে পইচা লৈতো বেলেগ কথা না পাৰ্কিংৰ মানিছো কিন্তু এ এন্ট্ৰি ফ্ৰিজ আৰু গাড়ীটো হেৰি কৰাৰ কাৰণেও ফিজ মানে এনেকুৱা টাইপ কি ফিজ লৈ থাকে ন আৰু এইবিলাকতো ৰিলৰ পৰাই ভাইৰেল হয় নাই কিবা কিব কিবি জোগ বিলাক নতুন নতুন এই এটা যে আছে ভক্তি কুটিৰ চাই গৈছে ন ভক্তি কুটিৰত সেইটোতো ইমান ধুনীয়া ৰাধা গোবিন্দাৰ হেৰি
তোমাৰ এইটো অ হয় থাক তাকে কলা মানে তোমাৰ এই যে এতিয়া যে ফেমাচ হৈ যোৱা যে জাগাবোৰ আছে ন অলপ দিনৰ পাছত এনেকুৱা হ'ব না তাতে কোনো মানুহে নাযাব
নাযাব মানে এনেকা ট্ৰেন চৰিত থকা টাইমতে সবে যায় আৰু যেনেকে নতুন পাৰ্ক বিলাকতো এতিয়া মানে বহুত দিন হৈ গ'ল ন একমাহ হৈ গ'ল তাৰ পিছত এতিয়া আৰু নোযোৱা হৈ গৈছে মানুহ বিলাক নতুন নতুন জাগাৰ পুৰা মানুহ ভিৰে হৈ থাকে এনিটাইম আৰু
ভাইৰেল হৈ যায় যে তেতিয়া মানুহ যায় আৰু ন তোমাৰ যায় কিনে আৰু গম
গ'ম পাই যাই আৰু কেনেকা হয় তাৰ পিছতে ভিডিঅ' চিডিঅ' বনাই তাপিছতে আৰু নেক্স টাইমৰ পৰা নাযায় আৰু সিহত এনে উম আৰু আমাৰ ইয়াতে ওচৰতো টো এই চিংজোৰ এটা হেৰি খোলিছে দোকান এটা খোলিছে মণিপুৰী বস্তু, পিঠিৰফালে
অ অ হয় অ সেইটোও ভাইৰেল হৈছিল অ উম
কাষ্টমাৰ আহে ন,
আৰু সেইবোৰ মানে কোনে ভাইৰেল কৰি দিয়ে জানানে তোমাৰ এই ইউটিউবাৰ বিলাক যায় ন তাতে য
অ কনটেন্ট ক্ৰিয়েটাৰ ইউটিউবাৰ এইবিলাকে ভাইৰেল কৰে সিহঁতে আৰু এটা কথা ভালো কাৰণ সেইটো ভিতৰুৱা জেগা না কোনো গম নাপায়। কাষ্টমাৰো ইমান নাহে এতিয়া কিন্তু বহুত কাষ্টমাৰ আহিছে আৰু আন্টিটোৰ মানে ভাল আৰু চলি আছে এতিয়া ইনকামতটো অ উ এনেকা টো মানে সহায় কৰা নিচিনা হয় ন মানুহ বিলাকক সেইটো টো ভাল নহয় অ সেইটো গম পাব লাগে, কাৰণ নিজে বনোৱাটো নহয় সেইয়টো আৰু চবে গম পাব লাগে না নিজৰ যিমান খিনি বাজেট লাগে খৰচা লাগে সেইটো হিচাপতেতো আমি যাওঁ ন তাতে যদি আৰু এক্সট্ৰা দিব লাগে আমাৰ পৰা কম হৈ যায় না ত' সেইকাৰণে অলপ বেয়া লাগে আৰু কিন্তু বাকী ঠিকে আছে যাৰ বিজনেছ চলা নাই এনেকুৱা ভিডিঅ' বনাই বিজনেছ চলাই আছে আৰু কনটেন্ট ক্ৰিয়েটাৰ বিলাক সেইকাৰণে ভাল আৰু ন অ উ উম তাকে
তোমাৰ এনেকুৱা ভিতৰিয়া জেগাবোৰ আছে বহুত মানে কলিৰ ভিতৰত থাকে পাহাৰৰ ভিতৰত মানে জংঘলৰ ভিতৰত থাকে উম বহুত থাকে সেইবোৰ তোমাৰ
উম সেনেকাই হৈ থাকে
প্ৰাইভেটবোৰ লৈ যাব পাৰি, উম। সিহঁত অ, তেতিয়া এনেে মানে সিহঁতেও এনেকে কৰে আৰু পইচা লুটিব খোজে আৰু।
অ, লুটিব খুজা আজিকালি চবতে একদম পইচা লুতাতটো আছেই। কলেজতো আনকি এডমিশন কৰিব গলে ন, কিমান কি এনেকা লুটি থাকে পইচা।
উম, আজিকালি তোমাৰ আৰু এডমিশনো এনেকোৱা নহয় যে আজিকালি তোমাৰ পাৰ্চেন্টেজ‌ বেছিছত লই, তোমাৰ পইছা দিলে টো ইনেই এদমিচন হৈ যাব, ওহ উম সেইকাৰণে চাবাচোন তোমাৰ কি মানে কেইটামান চিটটো ৰিজাৰ্ভ থাকে। কিয় ৰিজাৰ্ভ থাকে সেইকাৰণে মানে গম পাইছো। মই মই আগতে ভাবিছিলো যে যোনে মানে গৰীব দুখীয়া হয় সিহঁত কাৰণে মানে কাষ্ট কাৰণে হয় উম, উম ৰিজাৰ্ভ মানে তোমাৰ পইচা দি কিনা লোৱা হয়, এইটো মানে।
চবে এনেকাই পাৰ্চেন্টেজ কাৰ কোনে দি হয় এইবিলাক নাচাই জানে না? ইমান বেয়া পৰিস্থিতি হৈ গৈ আছে কি যে হব।
ত, তোমাৰ সেনেকুৱাই আৰু। চবতে পইচা লয় উম তাকে। উম, আজিকালি তোমাৰ এই তুমি এনে ৰেপিডোও কৰিবা ন? তুমি এই এক্সট্ৰা পইচা আৰু লয় উম।
চাইছা ন সেইটোও মানে মানুহ বিলাকক ইমান হেৰি কৰি আছে প্ৰব্লেমত পেলাই আছে। ইমান দুখীয়া মানুহ হয় এনেকা কৰি সিহঁতে ৰিক্সা চলাই তাৰপিছত এইটো বন্ধ কৰি দিয়ে তাৰপিছত ৰিক্সা চলা বন্ধ হৈ যায় ইমান বেয়া লাগিছে। চাই কিনে কাৰণ সিহঁতে ইমান ইনকামে নকৰে হা। হয় ন? এদিনত মানে পাঁচ শ মানতো কৰে। যদি বেটেৰীটোৱে বনাই চাৰিশ পাঁচশ গুচি যায় ত ঘৰত কি কৰি চলিব সিহঁতে। সেইবিলাক চাই কেনে বেয়া লাগে এনেকাে কৰিব নালাগে আচলতে। এ, এনেকা পইচা খোৱা মানুহ বহুত আছে। উম, চোৱা না বেলেগ বেলগ টাইপৰ পইছা কোনবাাইৰেক্লি নাায় কোনোবানডাইৰেকটলি এইটো বন্ধ চুইচটো বন্ধ কৰি দিয়া মানে কি অটমেটিকলি কামটো বন্ধ হৈ যোৱা। সেনেককা কৰিও পইচা
অ, অ সেনেকুৱা কৰি মই এ চাইছিলো এটা ৰিলচত মানে পইচাও খুজি আছিল।
অ, আৰু অ, বনাই দিয়াৰ কাৰণে কাৰণ এইটো বনাবৰ কাৰণে একো নালাগে হা বাছ তুমি এইটো বুলুটোব অন কৰি কিনে কানেকটো হেৰি দিচিবুল কৰি দিলে হৈ যায় হা, সেইটোতে ফ'ৰ হাড্ৰেড ফাইভ হাড্ৰেড লৈ আছে। ত' কেনেকা পইচা লুটি আছে আজিকালি। মানে ভাবিলে কিবা নিচিনা লাগে ন?
উম, উম।
উম, গৰীব বিলাকক এনেককা কৰিয়ে সিহঁতে হেৰি কৰি আছে চবতে। কোনো বাছ নাই মানে।
তোমাৰ এনে ৰাস্তা-ৰাস্তাই তোমাৰ ৰাস্তা ৰাস্তাই তুমি গাড়ীবোৰ পাৰ্ক উ পাৰ্ক কৰি তাও এনেকুৱা পইচা লয় তোমাৰ।
ফৰ্ম ফিল আপ এটা কৰি দিলেও বা পইচা লাগে আজিকালি। চবতে পইচাই আৰু। দুখীয়া বিলাকৰ কাৰণে বহুত প্ৰব্লেম হৈ গৈছে না এইবোৰ। বিলাকৰ কাৰণে উম, ধনী মানুহ বোৰেতো একো নাই এইবিলাক। দি কেনে কৰি ল'ব কাৰণ সিহঁতৰ আছে ন পইচা। বাকী বিলাকহে এনেকে চলিব লগা হয় কষ্ট-মষ্ট কৰি অ, সেইটো সেইটো সেইকাৰণে সিহঁতৰো মানে যিমান আছে তথাপিও আৰু নাই নিচিনাই আৰু। লাগে সিহত সনেকা টাইপ।
আৰু লাগেই মানে সেনেকুৱাই হয়, সিহঁতেও মানে মম দিয়া দিয়া ঠিক আছে দিয়া বাই।